হেল্ল' অ এয়া এনে আছো তুমি
অ অ মই ম এনে বহি আছিলো ভৰিতো দুখ পালো যে তাকে গৈছিলো আহি পেলাই এই বহি আছিলো এনে
অ অ আমাৰ এই কাৰেন্তটো নাছিলে এনে আছিলো মইয়ো
চাহ খালা নে
চাহ খলো অ তুমি খালা
চাম মই খালোঁ বাৰু বতৰ কেনেকুৱা
কি কৈছা
হা
অ অ আমাৰ এইফালে বতৰো বেয়া কৰি আছে ঢেকনি মাৰিছে বতাহ মাৰিছে
অ অ
মাহঁত ঠিকে আছে
ঠিকে আছে ভাল নে তোমালোকৰ চবৰে
ভালে ভালে চবে ভালে আছে আম আচাৰ ওলাইছে নাই সেইফালে
খতমেই হ'ল আমাৰ এফালে
আমা ঘৰতে আম চবে খাই আছে এতিয়া শেহতীয়াকে এজোপা আছে আও
অ অ আমাৰ শেহতীয়া নায়েই অ যাম দিয়া তেতিয়া খাবলে
আহিবা আহিবা
এতিয়া পকী আছে নেকি পকি আছে নেকি কেঁচাহে খাব মন যায় পিহুনাত পিচি আমটো টেঙা হলো খাই ভাল পাওঁ মই পিহনাত পিচি দিব লাগে নিমখ জলকীয়া সানি দিব লাগে
অ উম উ উম আমাৰ এই তাই পুৰা টেঙা
উম আমাৰ বাৰু টেঙা নহয় এইকেইজোপা দি মিঠা মিঠায়ে পকা মানে কেঁচাটো মিঠা খাবলৈ
অ অ আমাৰ টেঙা এইজোপা যিজোপা মানে আছে আৰু এইজোপা আম খাই মই বৰ এটা টেষ্ট নাপাওঁ মানে আম খোৱা যেন লাগে কিয় আম বিলাতী আমৰ টাইপৰ মই ভাল নাপাওঁ তেনেকুৱা আমবোৰ
অ আগতে আমাৰ তেনেকুৱা এজোপা আছিলে কাটি দিলে বেয়া লাগে খাই
উম বেয়া পাওঁ কিন্তু এজোপা শেহতীয়া কাৰণে ৰাখে আৰু আমাৰ এইজোপা শেহতিয়াকে থাকে যে সেইকাৰণে ৰাখি দিয়ে
আমাৰ এই তিনিজোপা মান আছে মানে গোটেই কেইজোপা ভালেই খাবলে
আমাৰ আম এজোপা দুজোপা অম এজোপা, দুজোপা, তিনিজোপা, চাৰিজোপা, পাঁচজোপা, ছজোপা, সাতজোপা, আঠজোপা, নজোপা আছে আমাৰ আম গছ
অ ধেৰ আছে দেই ব ভাল
আমাৰ আম ধেই আম বহুত আছে আমাৰ
আৰু কিবা ফল মূলৰ গছ আছে নে?
আমাৰ আম আছে তাৰপাছত ত কল আছে দিমণি কল আছে জাহাজী কল আছে আঠিয়া কল আছে মালভোগ কল আছে চেনী কল আছে কলো চব আছে ভীমকল আছে
ধেই আছে অ
অ তই চাইছিলি। আছে আমলখি আছে প পৰ আমলখি আছে তেনেকে এ মানে চব আছে
অ অ আমাৰ সেই আছে আমাৰ আম আছে তাৰপা অ সেই সয়া আছে তাৰপৰা কঠাল আছে। অ কঠাল নাই কঠাল কাটিলে বাৰু তে এতিয়া সৰুকে এজোপা ওলাইছেহে
আমাৰ দুজোপা আছে কঠাল এজোপা কাটি দিলে তিনিজোপাই আছিলে দুজোপা কাটিলে তাৰপিছত এজোপা আছে এতিয়া।
উ উ
আনাৰস আছে এইবাৰ আনাৰসে নালাগিলে আন কিবাৰ লাগে এইবাৰ নালাগিলে,
আমাৰ আকৌ হেৰি আাৰ আমাৰ ঘৰত নাই বৰমাহঁতৰ ঘৰত আছে তাৰপা হেৰি কলিতে ছিঙিছিলে কিবা এটা হৈছিলে হেনো কলিতে ছিঙি দিলে, কলি মানে হেৰি অলপ ডাঙৰ আৰু তাৰপিছতে সেইটো আৰু মায়ে উম বটা কলা ৰ কিনো কৰিম পেলাই দিম বুলি লৈছিলে তাৰপা মায়ে ক'লে দিয়ক বোলে মই লৈ আহিম লৈ আহি কয় এই দুখো আছে আচাৰ বনালে মাই, তাৰ পৰা এ আচাৰ কে বনাই
মই আনাৰস খায় ভাল পাওঁ।
অ ভাল লাগে, কি কয় এই আচাৰটোও খাই ভাল লাগে
ন আচাৰ খাই পোৱা নাই দ
খাই ভাল লাগে আমাৰ ঘৰত বিভিন্ন ধৰণৰ আচাৰ আছে একেবাৰে
অ আচাৰ ধেৰ বনাই নি মায়ে?
বনাই বাৰ দেই আম লৈ পৰুৱা তাৰপিছতে আহ এৰী লেটা আমলৈ পৰুৱা,
হা আমলৈ পৰুৱা আচাৰ ও বনাই।
অ বনাই কি ধুনীয়া লাগে খাই। আহ ইমান বিজুলী আছে
অ
ইমান ধুনীয়াকে মানে বহুত খাই ভাল লাগে আৰু এই এৰী লেতাটো বেছি ভাল লাগে।
এৰি লেতাৰ‌ও আচাৰ বনাই নি‌?
অ বনাই টো
অ কিছুমানে যে মাংস আচাৰ
অ বনায় মাংস আছোই আমাৰ বায়ে বনাই দি বহুত মজালে খাই মাংস তটো এইটো ব্ৰইলাৰ মাংস নহলে আকৌ গাহৰি মাংসৰ মানে অ বাহতৰ ঘৰত বেছি, না নাযায় মানে আৰু সোনকালে খাই পেলাই।
মই এবাৰ আচাৰ বনাইছিলো কি কিন্তু মই মানে সেইবোৰ বেলেগ তৰফৰ আমাৰ জেঠাই এজনে আচাৰ বনাই মানে দেই জেঠাই মানে আই নহ গৰু আচাৰ বনায়। সেইবোৰ গুুৰ দি পেলাই আম এইটো বোলে এই বগৰী আচাৰ বনাই তেনেকে মানে। নেকি বিভিন্ন অ ত তাৰিছতে আৰু আমাৰ জেঠাই ইমান ধুনীয়াকে আচাৰ বনাই নহয় মানে অংগবাদীত কৰে আমাৰ জেঠাই। অংগনবাদী সেইবোৰকো আশ্ৰাৰ বনাবও শিকাই যায়।
অ অ
ধুনীয়া ধুনাকে বিভিন্ন তৰৰ আছে মানে মানে বহুত ভাল লাগে এইবাৰ মই আচাৰ আচাৰ বনাইছিলো আম আচাৰ বনালো তাৰপিছত আকৌ এই পমলখিৰ আচাৰ বনালো। এতিয়ালৈকে খাই আছো আৰু। খতম হ'বগে আৰু বেছিদিন নাযায়। আম ন সি ঘৰমে হ'ল আমহে চাগে এতিয়া।
উম আৰু তেনেকে খোৱা নহয় আলহী আহিলেহে খোৱা হয় মইতো নাখাওৱেই খাব নোৱাৰো যে মই।
আমাৰো আছে অ আমাৰো আছে অকমান হলেহে সোমাই ভাট দতা।
অ মই আগতে খুব আচা খাওঁ এতিয়া তেল খাব নোৱাৰা পা। এই খুৱাই নাই আৰু।
তাকে অকণ বাচি গুচি খাই দিয়া আৰু তেতিয়া বেমাৰতো সোনকালে ঠিক হ'ব ন। তেতিয়াহে মানুহ সদায় সুস্থ থ সেই সুস্থ যিমান থাকিবা সিমান বেছি কাম কৰিব পাৰিবা, আগতে নিজে ভাল হৈ তাৰ পাছত সব নিজে এনজয় কৰিব পাৰা হয় নাই বাৰু।
উম সেই
সেইটোৰ ওপৰত গুৰুত্ব দিবা আৰু পাই।
তয়া অলপ ভে
ভাত বনাইছে নে।
ভাত বনোৱা নাই বাৰু ভাত এই ৰুটি আছে আবেলি। বনাইছিলো ৰুটি।
অ অ।
তাৰপা সেয়া আছে ভাতো আছে। আজি হে মাটি ৰুব গৈছিলোঁ হো।
এতিয়া কি কৰি আছা বোলো।
বহি আছো মাতি গৈছিলোঁ আজি নটামান বজাত গৈছিলোঁ আৰু বাহতৰ বোকা দিছিলে। তাপা আহি। উম নটামান বজাত গ'লো এঘাৰটামান বজালৈ ঘৰলে আহিলোঁ আৰু তা। তপা ৰুটি চৰুটি বেলিলো মাকঅলপ সহায় কৰিলোঁ। অ নিজৰ বা। উম ওচৰতে।
অঁ অঁ
তাই মানে হেৰি তাত নবনালে ছোৱালী মানে সৰু হৈ আছে যে তাইকো চাব লাগে।
অ।
সেইকাৰণে আমাৰ উম। মাহ যোৱা নাই এনে ৰণী লগাইছে সেইণে বনাবল দিয়া হৈছে।
অ মাও গৈছিল নে পথাৰলে।
মা যোৱা নাই মায়ে মই দুইজনী ইয়াতে লাগিছো।
অ অ অ দেউতা আছেনে ঘৰত।
দেউতা আছে অ
অ অ বাকী ফিল্ডলৈ আহিবা নাই কাইলে।
ছিলো বাৰু দেই আজি তাকে জোতা পিন্ধিও ধৰিছিলো আজি মই।
অ অ মোৰ আৰু ভৰিতো এয়াহে আৰু কেতিয়া এতিয়া ভাল হ'ব আৰু ভাল হলে যাম আৰু। কেতিয়াকে ভাল হয় আৰু সোনকালে ভাল হয় বুলি ক'ল আৰু। একদম আজি মানে অ ৰেজ। টেটে আছো মানে ভৰিতো এইবোৰ হোৱাৰ কাৰণে একো কৰিব পৰা নাই টিউচন ন আছিল টিউচন গা‍ঁৱতো যাব পৰা নাই। একো কৰা নাই। ঘৰতে আছোঁ। মন-চন বেয়া লাগি গৈ ছে। এইকেইদিন দৌৰিবলৈ ষ্টাৰ্ত কৰিছিলোঁহে আকৌ হ'লে। দৌৰিবলৈ ষ্টাৰ্ত কৰা আজি এসপ্তাহ হৈ গৈছে হে। আকৌ এয়া হ'লেই। কিনো হৈ থাকে নহয়, মানে- মোৰ মানে এই ভৰিটো কিবা এটা হব লগীয়াই আছিলে আৰু। সেইকাৰণে হ 'ল আৰু। সিদিনাখন পৰিলোৱেই এইটো ভৰিতে। আকৌ সিদিনাখন- এদিনাখন পিছলিও পৰিছোঁ। আকৌ আজি কালি এয়া তাকেহে কিবা এটা হবলগীয়া আছে আৰু। যি হ'ল হ'ল আৰু দেই। হৈ গ'লে আৰু। আৰু নহ'লে হ'ল আৰু।
তাকেহে। সোনকালে ভাল হ'ব আও।
সোনকালে ভাল হৈ গলে হ'ল আও। তাকেহে, বতৰ ইমান গুম গুমাইছ
অ' বৰ গাজি আছে পাই। তুমি সোনকালে ভাল হৈ লোৱা আৰু তাৰ পিছতে আমি ৰাস্তাত দৌৰিব
অ' ৰাস্তাত দৌৰিম দেই? আমি নাইন পুৰ মানলৈকে দৌৰিব লাগিব, গম পাইছা নে? ফৰেষ্টৰ কাৰণে ণে ফৰেষ্টৰ কাৰণে ষোল্ল কিলোমিটাৰ নেকি? ষোল্ল কিলোমিটাৰ দৌৰিব লাগিব, চাৰি ঘন্টাত। চাৰি ঘন্টা ষোল্ল- ষোল্ল কিলোমিটাৰ।
তাকে আজি মৰ্ণিং যাওঁতে কঁঠাল এটা লৈ আহিলোঁ, নহয়?
তাৰ পৰা নে?
অ' এই লগৰজনীয়ে পাৰিছিলে মানে। এটা পাৰিছিল, দুটা পৰি গ'ল।
অ' তাৰপিছত?
তে মোৰ আনিব লাজ লাগিছে। লগৰজনীকে ক'লো, তই যদি এ তালে কে নিদিয় তেতিয়া নিম, এইকণ যদি নিদিয় মানে
অ' তোমালোকৰ ঘৰলে আনে? তোমালোকৰ ঘৰলে আনিলানে?
নহয় - নহয়। এই তাই যোনখনত আও ঘৰৰ সেইকণলৈকে আনিছে, তিনিআলি লেকে।
নহয় - নহয়, কঠালটো তোমালোকৰ ঘৰলে আনিলা নে কলৈ নিলে? অ' - অ', ভালেই হ'ল দিয়া। ভালেই কৰিলা। কাৰোবালে বেলেগলৈ পাৰি দিছিলা নেকি? সিদিনাখন মই চাৰিটা পাৰিলোঁ।
অ', সেই নহয়। লগৰ এজনীয়ে হেৰি নিম বুলি ক'লে। তাই সেইকাৰণ পাৰিলে দুটা এ- এটা ঠাইত দুটা হৈ গ'ল।
অ' - অ'। মই সেইদিনাখন মানুহ এজনী চাৰিটা পাৰিলোঁ। পোৱালি দুটাক দুটা পাৰিলোঁ আৰু মানুহজনীক দুটা পাৰিলো‍ঁ। আৰু লগৰ এজনীয়ে এটা পাৰিলে।
উম - উম।
হেৰি পোৱালি দুটাই আহি পেলাই গছলৈ উঠিবলৈ লৈছিল আকৌ। পোৱালি দুটাই আহি পেলাই গছলৈ উঠিবলৈ লৈছিলে। মই বোলো ৰ', গছলৈ নুঠিবা। মই পাৰি দিম, ৰ'বা বুলি কৈ ময়ে পাৰিলোঁ। ইমান অকনমানি মানে পোৱালী কেইটাই কঠাল ক'ব পাৰিব পাৰে বাৰু হে? ঘৰৰ পৰা পথাৰ মানুহ কেইটা ওলম না? পিছত আকৌ পথাৰলে নিব মই আকৌ ক'ৰপা নেজানো, মোৰ ম- একদম আ মাৰ ঘৰত ওলাইছে ফৌ-ফৌকে। নিবলে আমাৰ পোৱালি কেইটা আহিছে। একদম মাহত ওলাইছে। সেইটোটোৱে কথা নাই ৰে এটা পোৱাৰ পিছত এই ৰাম, মানুহ একেবাৰে গোট হৈ একেবাই, এই লাগে তেতিয়া।
জিম যে পাই যায় ন
বা সে- সে অ' তাত যে থকা যে আমখিনি দেখি জান ইমান লোমা-লোমে লাগি আছে। গৰুৱেহে খায় চব আও। কোনেও নাখায় অ'। আম
অ' টেঙা নেকি খাবনে?
জানোঁ, মই খাই পোৱা নাই। মই সেইদিনা বা এজনীয়ে বুটলিলে এসোপামান থৈ দিলোঁ। মই তাই ক'লো যে বাস্কেটত ভৰাই থোৱা। তাই বাস্কেটোত ভৰাই নথলে তাৰ পিছত পুৰা গোটেই গৰুৱে খাই পেলালেহি নহয়। ‌ অ' ঠিক আছ ছে হ'ব দিয়া, তেতিয়াহ'লে দেই। মই কাম এটা কৰোঁ।
অ' - অ', হ'ব দিয়া।
উম উম উম।